হেল্ল' কি কৰি আছা
এনে বহি আছো তুমি
ময়ো ঘৰৰ কাম কৰি আছো।
কি ক'লা?
বোলো ঘৰৰ কাম কৰি আছোঁ।
অ
পিছে তোমাৰ ঘৰৰ পৰিয়াল, কিমান জন?
হেল্ল'
শুনিছানে
অ শুনিছো আমাৰ ঘৰৰ আহ চাৰিজন পৰিয়াল তোমাৰ তোমাৰ
আমাৰ আমাৰ তিনিজন
অ
তোমালোকৰ চাৰিজন ক কোনে কোনে থাকে!
আহ মা দেউতা ভন্টি আৰু মই তোমালোকৰ।
মোৰ মা মই আৰু দেউতা।
অ তোমাৰ দেউতা কি কৰে।
মোৰ দেউতাই কাঠ মিস্ত্ৰী কাম কৰে, আৰু তোমাৰ।
মোৰো দেউতাক কাঠ্মিস্ত্ৰীৰ কাম কৰে। পছে, অহ। ফেমিলিৰ লগত থাকি বহুত ভাল লাগে বহুতে যে হোষ্টেলত থাকে। কেনেকে থাকে বা।
অহ তাকেইতো।
মানে মা-দেউতা এৰি থাকিবই নোৱাৰি মইতো নোৱাৰিমেই। সিহঁতে হোষ্টেল কেনেকে থাকে মই তাকেই চিন্তা কৰো।
এই মানুহৰ মানে কি কবা এতিয়া কাৰো থাকিব মন নাযায়। কিন্তু এতিয়াতো বি মানে মজবুৰি ন থাকিবই লাগে যিহেতু। মানুহৰ মানে কিছুমানৰ চহৰত ঘৰ নাথাকে সেইকাৰণে তেওঁলোকে। মানে কি হয়। এ হষ্টেলত থাকে। মইয়ো এবাৰ মানে মই যেতিয়া, উম ক্লা ক্লাছ ইলেভেন টুৱেল্ভ আছে নহয়, এয়া দহ দ্বাদশ আৰু দশমাৰ পিছত। মনে তেতিয়া মই হোষ্টেলত আছিলো দুই বছৰ, মোৰো ইমান ভাল লগা নাছিলে মানে মোৰ উম, মানে মই যিহেতু মানে ঘৰৰ মাৰ মা মা দেউতাৰ লগতে থাকো কাৰণে মোৰ বিৰাতে বেয়া লাগে হোষ্টেলত থাকি, এতিয়া মই মানে সেইকাৰণে মোৰ মা দেউতাৰ লগতে থাকো
অ', ময়ো ময়ো মা দেউতাৰ লগত থাক ময়ো, মানে আজিলৈ হোষ্টেলত থাকি পোৱা নাই।
উম।
থাকি পোৱা নাই, ত' মই গমে নাপাও হোষ্টেলত থাকা মানে এক্সপিৰিয়েন্সটো কেনেকুৱা, মা দেউতাক এৰিতো থাকিবই নোৱাৰি।
অ'। তাকেই, পিছে তোমাৰ তোমাৰ মা কিবা কৰে নেকি কাম?
নাই মোৰ মা
অ'। মোৰ মায়েও, মোৰ মা-মায়ে মানে ঘৰতে থাকে। উ', ঘৰৰ কাম কৰে। মানে বাহিৰত নাযায় কাম কৰিবলে, মোৰ দেউতাই কাম কৰে।
অ'। পিছে ফেমিলিৰ লগত বহুতো এটচমেন্ট আছে আমাৰ, যেনে কোৱা, মা-দেউতা ইমান মৰম কৰে আমাক। কেতিয়াবা এনেকুৱা লাগে সিহঁতক সিহঁতক থৈ কেনে আ দূৰত কেনেকে থাকিম?
থাকেই ঠিকেই কৈছা বাৰু, মোৰো তেনেকুৱা লাগি থাকে মানে এতিয়া আৰু যিহেতু ডাঙৰ হৈ আছো, বুজি আছো মানে কথাবিলাক মোৰো ভাবিলে বহু বিৰাটে বেয়া লাগে মানে কেনেকে থাকে মানুহে, তাকে ভাবি থাকো।
নহয় আগতে যেনেকুৱা, আগতে যেতিয়া মা আৰু দেউতা মানে কবাত গ'লে গালি পাৰি ছিল আ এ তাতে যাব নিদিছিল, এইটো খাব নিদিছিল, সেইটো পিন্ধিব নিদিছিলে তেতিয়া সেই বস্তুটো বহুত বেয়া পাইছিলো, কিন্তু আজিকালি মানে এনেকুৱা লাগে যে সিহঁত তে আমাৰ ভালৰ কাৰণেই কৰিছিলে এইবিলাক মানে মানা যে কৰিছিলে।
অ', আজিকালি যে তো তোমাৰ মানে দেশটো দিনকদিনে ইমানেই বেয়া হৈ গৈছে হয় ইমানে ডেঞ্জাৰছ হৈ গৈছে বাহিৰত, সেইতোকাৰনে একচুৱেলি মোৰো তেনেকুৱা লাগে যে ত' এতিয়া মই বুজি পাই আছো, সৰু থাকোতে বুজি পোৱা নাই। মোৰো আকৌ মানে সৰু থাকোঁতে বিৰাটেই মানে খং উঠে যেতিয়া মানে ঘৰত কয়, তাতে নাযাবি সেইটো নকৰিবি, মোৰো খং উঠে কিন্তু এতিয়া মানে অলপ বুজি পাই আছো। কিন্তু কি হয় জানানে কিছুমান মা-দেউতাই, মই দেখিছো মোৰ লগৰ বিলাকৰ মানে তেওঁলোকক মানে নি একো নিজে কৰিবই নিদিয়ে মানে, কাপোৰতো তেওঁলোকৰ পচন্দত পিন্ধাই, মানে গ'লেও কৰবাত লৈ যায় মানে এনেকুৱা কৰি দিয়ে মানে তেওঁলোকৰ, মানে মই ভাবো হৈছে মই ভাবো কেতিয়াবা যে মানে মানে চিন্তাটো কৰা ভাল, মানে সতৰ্ক কৰি ৰাখিব লাগে মা-দেউতাই কিন্তু বহুত বেছি মানে প্ৰটেকচনতটো দিব নালাগে, সেইটো বেয়া। মই ভাবো তেনেকে। তুমি কি ভাবা বাৰু?
ঠিকে কৈছা, বাৰু সিহঁতে দেখ আ আমাৰ কাৰণে বেয়া কাৰণে নকৰে ভালৰ কাৰণে কৰে। পিছে আমাৰোতো কিবা সপোন আছে, কিবা ইচ্ছা আছে, সিটো সিহঁতে বুজি পাব লাগে, যে সিহঁতৰোতো কিবা ইচ্ছা আছে সিহঁতৰো মানে ভাল লাগিব লাগিব মানে সেইটো বুজি পালে মাক-দেউতাকবিলাকে অলপমান ভাল হয়
অ মইয়ো মানে মই যেতিয়া মোৰ লগৰ জনীক চাও এতিয়ালৈকে তাই এতিয়ালৈকেও তাৰ ঘৰত মানে সেনেকুৱা নাই মানে দেউতাকক যাব দিব মানে ভাল যাব দিব দিব নালাগে মানে অকলে যাব দিব নালাগে যতিয়া দেশ- দুনীয়া বিৰাতে বেয়া হৈ গৈছে আজিকালি কিমান সাংঘাতিক মানে আমি খবৰ শুনি থাকোঁ ছোৱালী মানুহৰ কিমান বেছি মানে আনচেফ হৈ গৈছে আমাৰ দুুনিয়াত কিন্তু তাকো মানে অ অলপমান দমো দিব লাগে নহলে মানে কি হৈ যায় জানেনে মনত মানে এ সেই মা -দেউতাৰ প্ৰতি তেওঁলোকৰ মানে অলপমান হ মানে নিগেটিভ এটা ইম্পেক্ কৰে যে মই মোক কৰিব নিদিয়ে মই সেইটোৱে কৰিম তেনেকুৱা ধৰণৰ। মই মানে এ তাইক চাইছো আৰু তাইও মানে এনেকুৱা ধৰণৰ বিলাক মানে অ। মানে মেণ্টেলিটিটো হৈ গৈছে তাই। সেইকাৰণে মানে মই ভাবো যে মা-দেউতাই ইমান মানে অ বেছি মানে প্ৰটেকচন দিব নালাগে মোকো দিয়ে কিন্তু মই মানে এটা মানে মাত্ৰাতটো দিয়া ভাল ন।
অ অ ঠিকে কৈছা মোৰো এনেকুৱা মোৰ মা দেউতাও এনেকুৱা কৰে মানে ক'তো যাব হ নিদিয়ে তাৰ মানে এনেকুৱা মানে মোৰ মা দেউতা এনেকুৱা হয়। মানে যিকোনো লগৰৰ লগত ভালকে কথাও ক'ব নিদিয়ে যে যদি কোনোবা লগৰ যদি কিবা কাৰণতো মানে ঘৰ আহে মোৰ এটা ভয় লাগি থাকে এই মাৰ বা কি কব কিবা বেয়াকে কব নেকি কিবা এনেকুৱা এটা ভয় লাগি থাকে কিন্তু সিহঁতে মোৰ মতে সিহঁতে ল'ৰা ছোৱালীক বিশ্বাস কৰিব লাগে বিশ্বাস কৰিলে সিহঁতৰো মনত এটা মানে ভাবে যে মোৰ মা দেউতা মোক বিশ্বাস কৰে মই এই কামটো নকৰো ত' সেই বিশ্বাসটো কৰিব লাগে আৰু বহুতৰো ক্ষেত্ৰত এনেকুৱা কোৱা হয় যে মাক- দেউতাকে ল'ৰা ছোৱালী বিশ্বাস নকৰে বিশ্বাস নকৰাৰ ফলত সিহঁতে ভাবে যে মা-দেউতা মোক বিশ্বাস নকৰে মোক ক'তো যাব নিদিয়ে তেতিয়াই সিহঁতৰ প্ৰতি মানে মনত এটা বেয়া ভাৱ প্ৰভাৱ পৰে। যে মোৰ এইটো মানা কৰিছে মই এইটো কৰিমেই মানে মই এতিয়া গলে কিজানি মোৰ ভাল লাগিব সেনেকুৱা টাইপৰ
অ এইটো ঠিকেই কৈছা বাৰু।
আহ আইতা -ককাহঁতৰ লগত থাকিছানে কেতিয়াবা?
নাই নাই মই মানে অ হয় মোৰ মানে আহ আমি মানে জইণ্ট ফেমিলি থকা নাই মই সৰুৰে পৰাই মানে মা দেউতা আৰু আমি মইৱে আছিলো মোৰ মানে খুৰা আইতা তেওঁলোকে মানে গাঁৱত থাকে আৰু আমি চহৰত থাকো কিন্তু এতিয়া মোৰ মানে অলপমান মানে আগতে আমিও আছিলো গাঁৱতে। কি হয় পিছতে মই যে তোমাক ক'লো নহয় মই হোষ্টেলত আহিব লগীয়া হ'ল। আহিলো মই মানে দুই বছৰ পঢ়িলো মোৰ বি একদম ভাল নালাগে একো ভাল নালাগে মানে অ তেনেকুৱা যদি ভাল নালাগে পঢ়িও মন ও মনত নাথাকে পঢ়ও মন নাযায় সেইকাৰণে এতিয়া আমি মানে মা দেউতা গলে গাঁৱৰ পৰা চহৰলে এতিয়া আমি নিকনিয়াৰ ফেমিলি। হিচাপে থাকো তিনিজন
অ ঠিকে আছে আছে বাৰু স সেনেকুৱা মানে অ মোৰ মতে যে আহ মানে এনেকুৱা বাহিৰত অ থাক শ কটো ভাল বেয়া নহয় যিহেতু তুমি পঢ়াৰ কাৰনে গৈছা কিন্তু মানে এনেকুৱা বা মানে ককা দেউতা চবৰ লগত মিলি মানে থাকিলে। মানে মোৰ মতে অ ভাল লাগিব কি জানি মইও যিহেতু থাকা নাই এনেকা লাগে মোৰো ভাল লাগিব ককা- আইতাৰ মৰম পাম, সেনেকুৱা ধৰণৰ
অ পিছে মই মানে আমাৰ বন্ধ দিয়ে নহয় গৰম বন্ধ, ঠাণ্ডা বন্ধ তেতিয়া মই যাওঁ গাঁৱ গাৱে ঘৰে যাও বা ক'বাত ফুৰিবলৈ গ'লেও আই আইতা -ককাহতক লৈ যাওঁ, তেওঁলোকৰ লগত মানে মানে সময়টো মানে স্পেণ্ট কৰো, নকৰা নহয় কেতিয়াবা মানে বন্ধ চন্ধ দিলে কলেজত তেতিয়া যাও, তুমি যোৱা নে নাই?
মইও যাও মইও যাও মোৰো মানে ককা, দেউতা চব আহ গাঁৱতে থাকে। মই মা, দেউতাৰ লগত ভন্টিৰ লগত মই ইয়াতে থাকো সৰুৰে পৰাই আহ দেউতাৰ কামে ইয়াতে মাও মই নাযায় দেউতাৰ লগতে থাকে ত' আমিও এনেকুৱাকেই থাকো।
পিছে তুমি তোমাৰ আহ মানে অ ককা -আইতাৰ লগত কবাত এনেকৈ ফুৰিব গৈছা নেকি যোনটো তোমাৰ মানে বহুত ভা এটা স্মৃতি ৰৈ গৈছে।
হয় মই ককা- দেউতাৰ লগত সেনেকুৱাতো ক'তো যোৱা নাই উম। এনেই মানে গাঁৱতে ককা -দেউতাৰ লগত একেলগত থাকো ককা আহ আইতাহঁতৰ লগত আইতা সাধু কয় এ সেইবিলাকে মই মানে বেছি উপভোগ কৰিছো এনেই মই ক'তো ফুৰিব যাই পোৱা নাই।
অ।
মই পিছে, মই পিছে এবাৰ গৈছ ছিলো মোৰ ককাই -আইতাৰ লগত মই আহ জাবা আছিল তো মানে মই জাগাটোৰ নামটো পাহৰিলো, আমাৰ গৈছিলো আমি সকলোৱে যাতে নদী আছে তাতে আৰু তাতে মানে আমি পিকনিক খাইছিলো ঠিক আছে চ' আমাৰ বহুত ভাল লাগিছিল। ছিলে বহুত ফটো উঠিছিলো, বহুত কথা মতিছিল এতিয়া ধৰ ককা নাই এতিয়া ঢুকাইছে তেওঁ, সেই কথাবিলাক সেই মনত পৰে, ফটো বিলাক চালেও মানে মনটো বিৰাটে ভাল লাগে এটা স্মৃতি আছে আৰু দুখো লাগে যিহ টো মানে ককা এতিয়া নাই আইতা আছে, মানে সেইটো এটা স্মৃতি যাব লাগে। গাঁৱে। মানে সময় থাকোতে আমি এনেকুৱা ধৰণৰ মানে ফুৰিব হেৰি কৰিব